শুনিছ নে অ কি কৰিম মই এ গা ধুই আহিছোঁ মই এতিয়া তই কি কৰিছ
মই গা ধুই গৈ আহিছোঁ অফিচ ওলাম আৰু
অ গা ধুই কৰি লৈ এতিয়া ভাত পানী বনাম হে আৰু চাহ তাহ খোৱাই‌ নাই খোৱা নাই
অ
খাম হে এতিয়া
অ অ
যিমান নাই বনোৱা নাই
উ
বনাওঁ কয়।
অঁ
সেইয়ে মইও গা পা ধুই আহিছোঁ অফিচ ওলাই লওঁ।
অঁ
ওলাই কৰি লৈ হে ভাত পানী খাম আৰু। টিফিন ভৰোৱাই নাই, ভৰাম
অঁ অ, টিফিনত কি নিবি আজি?
টিফিনত হেৰি লৈছোঁ, ভাত ভৰাই ভাত তাৰ পিছত মাছ আৰু জালি কোমোৰা বনালোঁ।
অঁ
বনাইছো তাৰপিছত আৰু এই হেৰি এঘাৰটা মান বজাত খাব কাৰণে মানে ৰুটি ৰুটি বনাইছিলোঁ যে সেই ৰুটি দুটা আৰু হেৰি জাম জাম জেৰি যে
উম উম
এতিয়া হেৰি কি বুলি কয়, অঁ দিনটো দীঘল নহয় আৰু ভোক লাগিবই।
ভোক লাগে অঁ, এঘাৰটা মান বজাত মানে কিবা এটা খাবলৈ মন যায় যে।
অঁ এই হা হেৰি কি বুলি কয়? গ ঠাণ্ডাত দিনত একো নাই সোনকালে দিনটো যায়গৈ যে।
সোনকালে যায়গে অঁ উম।
তেতিয়া এ এবাৰ খালেই হৈ যায় মানে।
অঁ, এতিয়া কি বনাবি চাহ লগত খাবলে?
চাহৰ লগত খাবলৈ এ পিঠা কেইটামান বনাম বুলি ভাবিছো। হেভিদট থৈও আহোঁ, এই এতিয়া স্কুল চিচকুল বন্ধয়েঅ। মে মানে কিবা এটা বনাই খাম আৰু চাহৰ লগত।
অ এই ভি ভিন্দও স্কুল বন্ধ ন।
অঁ স্কুল বন্ধ। নাযায় হবলা, এই এইত নাইন এইটৰ মানে সেইকেইটা হেৰি হ'ব বুলি বহিব বুলি কৈছিলে।
অ
এতিয়া কি কৰে, যোৱা কথা কোৱা নাই এতিয়ালৈকে স্কুল।
অঁ এই প্ৰাইভেট স্কুল বিলাকতো গৰম বন্ধ দিয়াই নাই।
অ নাই দিয়া অঁ অঁ ভিনদেউ হতৰঁ ত পৰীক্ষা শেষ হ'ল।
অঁ অঁ
এতিয়া আকৌ পঢ়িব নেকি, স্কুল গম বন্ধ কেইটা হেৰি ডাঙৰ ক্লাছ কেইটা।
অঁ
স মানে পিঠাগুৰিকেইটামান আছে যে তাকে বোলো হেৰি পিঠা কেইকান বনাও, এই ভাপত দিয়া পিঠা যে।
অ অঁ
কুকাৰ মুখত দিলে মানে সোনকালে হয় যে, সেই তেনেকে বনাই পেলাই দিওঁ বোলো চাহৰ লগত এতিয়া।
অঁ শুনি। কি নাৰিকল নিবি নে কি? এনেই
নাই এনেই বনাই দিম। সেই মিঠৈ অকন আছে যে মাজত মানে মিঠ অলপ অলপ দি পেলাই দিলেও মানে হেৰিটো ভাল লাগে আও সোৱাদটো। মানে কিবা এটা দেখিবলো ভাল লাগে ডিজাইনটো। মিঠৈ অকণ অকণ নি দিলে মানে ৰংটো ৰং এটা হয় যে মিঠৈঅ।
অঁহ।
ওম, সেই দেখিব ভাল লাগে।
মও পিঠাগুড়ি কেইটামান খুন্দিম বুলি কালি মনতে ভাবিছিলো তাৰপিছত এই গৰমতো দেখ দেখি মানে মন নগ'ল আৰু। মানে বহুত দিন হ'ল পিঠাগুড়ি খুন্দি পেলাই মানে পিঠা চিঠা বনাই তেনেকে খোৱা হোৱাই নাই। দোকান বস্তু বিলাকে কিমান খাই থাকিম মও ভাবিছিলো কালি খুন্দো বুলি। আঁচলতে এই ঘৰত ঢেঁকী নাই ন! এই নৱহঁতৰ ঢেঁকীটো মানে কিবা বেয়া হৈ আছে।
আমাও ঢেকী নাই হেৰি কি বুলে আমাৰ ওচৰতে মানে হেৰি পিঠাগুড়ি খুন্দা মিল আছে যে।
অঁ।
অঁ তাতে আমি মিলতে বেছিভাগ খু খুন্দি আনো।
অঁ তুমিটো ওচৰতে থাকিলে ভাল আমা ইয়াতো আছ চাগে গ'ম নাপাও দূৰ নেকি।
তহঁতৰ তাত তেনেকুৱা শুনা দেখা নাই কিন্তু আমাৰ ইয়াত আক' ওচৰতেই এই বৰভেটি ফালে আছে।
অঁ
সে সৰহকে কেইটামান খুন্দি এনেই ৰ'দৰ শুকুৱাই থৈ দিলে।
দ যেতিয়া মন যায় মানে তে
অঁ যেতিয়াই মন যায় কিবাকিবি পুৰা কাৰা ৰ'দত শু শুকোৱাই থৈ দিব লাগে, দেৰ দিনলৈকে থৈ দিব পাৰি নহয় পিঠাগুড়ি তেনেকোৱা আৰু মিলত খুন্দা পিঠা গুড়িটো মানে এনেও অলপ শুকান নিচিনা হৈ আহে যে। তাপতে মানে শুক শুকুৱাই পেলাই পানীটো
অঁ আকৌ এবাৰ কালি ভাবিলো এই মিক চাৰতে মাৰি পেলাই থওঁ নেকি পিঠাগই। আক' এই, লাইনতটোৱে আহা যোৱা কৰি থাকে অ' কি, এইবিলাক কৰি থাকে নো
ৰৈ ৰৈ কৰি থাকিব লাগিব, কাম।
অঁ এ মিলন ধেই পিঠাগুড়িটো খুন্দিবলৈ দিলে, পিঠাগুড়ি চউলটো দি, তিয়াই থ'ব লাগে।
এ, যে যেনেকে মন যাই তেনেকে দিব পাৰি। পিঠাগুৰি নিতিয়াকেও দিব পাৰি, অকল ধুই পেলাই। তাতে সেই দি দিব পাৰি তাৰ পিছত, শুকানেও দিব পাৰি, মানে শুকানে মানে দিলে অকণ লেতেৰা-লেতেৰা নিচিনা লাগে হয়। যিমানে যি নহওঁক চাউলকেটা, চাউলকেটা ধুই ললে, অকণ চাফ বা চাফা লাগে, অঁ। মানে শুকানে দিলে, পুৰা সেইটো শুকানেই হৈ যাবগৈ, পাউদাৰ নিচিনা হৈ যাবগৈ। তাৰছত যদি বোলে হয়, যদি অকনমান সময়, এঘন্টামান তিয়াই পেলাই থওঁ বুলি কওঁ তেতিয়া মানে ঠাগুৰিটো অকমান ধেকীত খুন্দা পিঠাগুৰিটো নি
অঁ ধুনীয়া মানে হয়, পুৰা আঠা নিচিনা হয় মানে নোধোৱাকে দিলে কিবা লেতেৰা লেতেৰা নিচিনা লাগে ন' ভাল নালাগে।
লগে লগে ধুই পেলাই দিয় তেতিয়াও মানে অঁ, এতিয়াও পুৰা পিঠাটো মিহি হয়। লগে লগে ধুই- দিলেও, মিহি হয় পিঠাগুৰিটো। সেই মানে, ভাপত দিয়া পিঠা বনাই খাবলৈ ভাল আও অঁ' তেনেকুৱা পিঠাগুৰি দি পেলাই মানে- উম, কুকাৰৰ মুখত দি, বনাই খাবলৈ ভাল। পিঠাটো মানে, কোমল হয় মানে।
অঁ, এই ভাপত দিয়া পিঠা বনাওতেটো- অঁ', হেৰি লগত, পানী দি পেলাই অকন সানি লব লাগে ন'। ইমান মানে- একোবা পানী দিব নালাগে আৰু, অকনমান ছটিয়াই পেলাই, সানি দিব লাগে।
তিয়াই পালে মানে, পিঠাগুৰিটো অকন মান মানে, সেমেকি যোৱা নিচিনা হয় নহয়।
অঁ'
অঁ, সেই তেনেকেই-তেনেকেই বনাই, তাপিছত যদি ত- পিঠাগুড়িত পানী নিদোওঁ বুলি কওঁ, নিদিয়াকেও বনাব পাৰ। গাখীৰ দি পেলাই।
অঁ'
কেঁচা গাখীৰ লৈ, সেনেকে পানীখিনি নিচিনাকে মানে- মঠি ল'ব লাগে। লৈ পেলাই তাত, নাৰি- কল দিবলৈ পাওঁ, বাদাম কিবা কিবি এনেকে দিব পাওঁ আও। তেনেকে দিলে, মানে খাই সোৱাদটো ভাল লাগে যে।
অঁ' দোকানৰ পৰা বস্তু বিছকুট, ভুজিয়া একেনে কিনি খোৱাতকৈ- ঘৰতে, এইবিলাক বনাই খোৱাই ভাল।
অঁ' তেনেকে বনাই খুৱাই ভাল। উম'।
পিঠাগুৰি-
অঁ'
এই ৰ'দতো দেখিয়ে মানে মন নাযায়, খুন্দিব।
চাউল দি পঠিয়াবি, আমাৰ ইয়াতে মিলত খুন্দি দি পঠিয়াম। কেইটামান, উম, কেইটামান উম'। খুন্দি লৈ গলে, শুকুৱাই তই ধেই দিনৰলেকে খাই থাকিব পাৰিবি।
অঁ, এই ঘৰৰ চাউল কেইটা বেছি ভাল জানা নে? অঁ ঘৰৰ চাউল- যি হেৰি ওলায়, পাথৰ, পাথৰ ওলায়।
অঁ, তহঁতৰ মিলা হেৰি, মেলি দিওঁতে বেয়া কৰিলে যে।
অঁ'
সেই জেগাত চলেয়া কি চলিং কৰি থৈ দিয়া হেৰিত মেলি দিছে আৰু।
অঁ' এইটো অঁ' এই জাল জাল নিদিয়া- কে তাই তাতে মানে মেলি দিছে।
গুটি গুটি নিচিনা হৈ থাকে সেইখিনি মানে এনেকে ঘহিয়াওতেও- সাৰী দিওঁতে হেৰি হৈ আহে যে ওলাই আহে যে চলেঙৰ পৰা। যিমানে যি নহওক চলিং কৰা পকাকে প্লাষ্টাৰ- চান প্লাষ্টা কৰি আ ঢালি দিলে একো নহয়। অঁ এনেকুৱা মানে খহতা খহতি হোপা- যা সাৰি দিওঁতে গুচি আহে গুটি খোপা ওলাই সেইকাৰণে পাথৰ বেছি হৈছে।
অঁ' তাতে এই নাৰিকলৰ বাঁহনিৰ লগত হাৰি দিয়া হয়। ৰঙা ৰঙা গুটি গুটি খিনি বেছি আহিলে।
অঁ'। এতিয়া কি গোটেইখিনি ধানতো তেনেকুৱা হ'ল নে?
হুম?
গোটেই খিনি ধানতে পাঠৰ হ'ল নে?
এতিয়া যিখিনি ধান সিজাইছিলে সেইখিনি ধানতো পাথৰ ওলাই আছে। তাৰপিছত আৰু আৰৈ-আৰৈ ধানটো মানে কুটাই আনিছিলে তাতো গোটেই পাথৰে।
উম কেনেকে খাবি সেইসোপা?
তাকে আৰু ক-কণটলৰ পৰা চাউল উঠাই আনিছিলে আজি ৰাতিপুৱা তাকে বনাইছিলে। হে তাতো পাথৰ।
এই
উম।
ধান, ধানখিনি বেছি দিবি নহ'লে।
অ পাথৰবোৰ খাব নোৱাৰিলেতো বেছিয়ে দিব লাগিব, ইমান অশান্তিকে তাত। ত সয়া বেচি পেলাই চা পইচা লৈ আকৌ চাউল বেগ উঠালেই হ'ল আৰু।
উম। সিহঁতে হেৰি ধুনীয়াকে এইবিলাক মিলত কৰা নহয় পাথৰ-চাথৰ নাইকিয়া কৰি পেলাই ধুনীয়াকে ভাল চাউল উলিয়াই পেলাই বেচিব পাৰিব পিছেত আকৌ। হয় এতিয়া এই ঘৰত খুন্দা ধান তেনেকুৱা পাথৰ হ'বই এতিয়া।
উম। অ আগতে যে ধুনু হেই এই কিবা উখোৱা চাউলও এনেকে পিঠাগুৰিও খুৱাই হয়নে?
অ উখোৱা চাউলৰ পিঠাগুড়ি খোৱালে ভাল হে।
অ অ এতিয়া আমাৰ পোৱালিটোক খুওঁৱা হোৱা নাই নেকি ন, নে হৈছে?
খোৱাব হ'ল এতিয়া তাৰ এবছৰ হৈ গ'ল চব খাব পাৰি এতিয়া। উম।
মই কালি মায়ে কৈ কাৰোবাক কেনেকে খোৱা দেখিছিলো নহয় উখোৱা চাউলতো পিঠা গুড়ি খুন্দি পেলাই।
উ অ পিঠাগুড়ি খুন্দি খুৱাব পাৰে কিন্তু সেই মানে ঢেঁকীত খুন্দতে অকন কষ্ট হ'ব আৰু উখোৱা চাউল অকন চিকতাৰ নিচিনা হৈ যায় গৈ যে।
অ।
অ এই মিলত খুন্দাই আনিলে বেছি ভাল হ'ব।
ভাল অ মিলত সেৱাও খুন্দাই দিবতটো ন?
অ খুন্দাই দিব।
মিলত আকৌ বেছি হেৰি নহয় মেচিনত দি দিব আৰু গুড়া হৈ যাব।
গুৰা হৈ যাব অ।
উম তেনেকে খুৱাব পাৰে ত উখোৱা চাউলৰ পিঠগুড়িটো এনেকে
কি কৰি পেলাই? ভাজি পেলাই?
অ ভাল হেৰি পিঠাগুড়িটো খুন্দা হেৰি খুন্দা আনিলি আনি পেলাই
ভাজি পেলাই নহয় সি-সিজাই পেলাই খুৱাব পাৰি ন।
অ অ এনেকে লুঠুৰি নিচিনা বনাই পেলাই।
অ।
উ মই ধুনুক তেনেকুৱা একো নোখোৱালয়ে বেছি খালি তাক কি খোৱালো হেৰি আৰু চুজি চুজটো মানে সিজাই পেলাই অকন কম মিঠা প্ৰথম কেইদিনতনো যেতিয়া খোৱাইছিলোঁ তেতিয়া মিঠা নিদওঁৱেই। খালি গাখীৰ অকমান দি পেলাই সিজাই দিওঁ তেনেকেই খাই। তাৰ পিছত আকৌ মেৰি গল বিস্ বিস্কুটটো সেইটো খুৱাওঁ সেইটো মানে মেৰি'গল বিস্কুটটো দিলে হেনো দাঁত দাঁত নাথাকে হয় চোবাইতো খাব নোৱাৰে মানে মেৰিগল বিস্কুটটো এনেকে ঠাণ্ডা পানীত বা কিবাত দিলেকে হেৰি হৈ যায়গৈ মানে গোটা গোটা হৈ থাকে। মানে অকমান জিভাত লাগি যায় হয় মই হেৰি কৰিক মানে কিবা সৰু বাতি এটাতে লৈ পেলাই গেছত দি পেলাই পানী অকন দি সিজাই দিয়াৰ নিচিনা কেইদিন তেতিয়া মানে অ তেতিয়া মানে বিস্কুটটো মানে পিছল পিছল হৈ যায়গৈ। পিচল পিচল হৈ যায় তেতিয়া সি মানে দাঁতে নুচুবালৈও ধুনীয়াকে গিলি দিব পাৰে। যদি ঠাণ্ডা পানী বা কি কিবা হয় দি পেলাই কম কুহুমীয়া পানী দি পেলাই যদি খায় তেনেহ'লে মানে মই অকন বিস্কুটটো খহতাৰ নিচিনা অ অ খহতাৰ নিচিনা তাতথকেইযোৰ অঁ অ। অ তেতিয়া মানে তাৰ সৰু পোৱালি নহয় দাঁত চ নাইকিয়া যে গিলিবলৈ কাৰণে অকন দিগদাৰ হয় সেইটো কাৰণে অলপ সিজাই দিলে মানে বস্তুটো পিছল নিচিনা হয় যায়গে। তেতিয়া মানে গিলি দিলেও মানে ইমান লাগি নধৰে আৰু চি সেই তেনেকে সিজাই পেলাই খোৱাওঁ গাখীৰ অকন দি চাই ঘি অকন দি দিব লাগে। দি পেলাই তেনে বিস্কুটটো সিজাই পেলাই খুৱাব পাৰি। যেতিয়ালৈকে দাঁত নগজে দাঁত গজিলেতো নিজে চোবাই খাব পাৰিব হয়। তাৰতো এতিয়া দাঁত গজাই নাই ভালকে আগ দাঁত দুটাহে গজিছে।
এ অ অ।
উম উ, তাৰপিছত আৰু সেই এ মুগ হে মচুৰ দালি সেইটো বাকলি নাইকিয়াটো যে নে গেটিলি মগুৰু।
অঁ অ অ।
অঁ অ অ, মুগু দালি সেয়া তেনেকে হেৰি কৰি পেলাই জোল বনাই পেলাই।
অ অ অ।
এ পানী ইমানটো পানী যোনখিনি মানে খুৱাব পাৰি তেতিয়া শক্তি পায়।
উম উম, দে হ'ব দে ন ৰাখিছো।
অ হ'ব দে।
উম উ।